আৰু
কোৱা।
কোখা
মই ঘৰতে।
আজিকালি মানুহটো দেখা নোপোৱা হ'ল যে।
এই কালি পৰহি, পৰহি যোৱা নাই বাৰু, কালি গৈছিলো। তুমি নাই কাৰণে লগ নাপালোঁ আৰু।
কালি তুমিও ফোন কৰিছিলা। ক'ত ওলাই গৈছিলা নেকি?
ওলাই গৈছিলা মানে, মই ভাবিছিলোঁ তোমালোকৰ ঘৰতে যাম। কিন্তু তুমিতো নাই, তাৰপাছত আৰু সেই পুলৰ ফালে গ'লো গোটেই কেইটা থকা হৈ গ'লো হয়, এতিয়া তুমি।
নাই অ', সময়ে নাই নহয়
অ', হেৰিত টাউনত এইফালে আজি গৈছিলে নে নাই? দিনত গৈছিলে নে নাই?
ক'লৈ? গৈছিলোঁ, গৈছিলোঁ আহিলগে।
কি দুইফালৰ ডিউটি পৰি আছে নেকি?
দুইফালেও একদম হাতীক গৈছে মোৰ।
কি কোৱা। মই আকৌ ভাবি আছিলো, এইফালে গ'লে এইফালে যাব নালাগে। এই হেৰিৰ কাৰণে হৈছে ন' এইটো পানীৰ কাৰণে হৈছ
পানীৰ কাৰণেই হৈছে, হে বানপানী খোপাৰ কাৰণেই হৈছে অন্য কথাই একো নাই।
উম, গম পাইছোঁ বাৰু। বহুত বেছি বাঢ়িছে ন'? মই সেইদিনাখন মানে ভিডিঅ' পালোঁ এই হেৰিৰ এই যে সদস্যটোৰ, অহ।
পাগল এডাল।
তাৰ ভিডিঅ' পালোঁ তেতিয়া দেখিছোঁ যে হয়টো। তোমালোকে যিমানখিনিলৈকে কাম কৰিছিলা, সিমানখিনি দেখোন এতিয়া পানী সোমাই গ'ল।
তা পানী পানীটো উঠিবই সেইটো গৰাখহনীয়াৰ কাৰণেহে দিয়া হৈছে। পানী বন্ধ কৰিব দিয়া নাই নহয়, সোমালেই এতিয়া।
সেইটোৱে মই কৈছোঁ, সেইটো ধৰ গৰা খহনীয়াৰ কাৰণে দিলা হয়। কিন্তু যেতিয়া চাইডৰ পৰা যেতিয়া আকৌ টাৰ্ণ লৈ ল'লে বেক চাইডৰ পৰা। সেই মাটিটো যদি অ', ক' হেৰি কৰিটো খহাই নিব এতিয়া।
ল'লেই সেইটো, ল'লেই।
এতিয়া কি? উপায় কি?
উপায় একো নাই।
পাতি যাব আৰু কোৱা।
ব্ৰেগ মাৰি মেলি থোৱা হৈছে, ৰখিলে ৰখিব, নৰখ নাই আৰু আগফালেতো যিমান যায় গৈ থাকক। কথা নাই, কিন্তু আমাৰ ফালেও মানে বেগ হৈ গৈছেগে পিছফালৰ পৰা উল্টাই মাৰি আহি আছে যে।
গম পাইছোঁ।
এয়াই আৰু এতিয়া সেইসোপাই ডিউটি।
কি কৰিবলগীয়া হৈছে, এইকেইদিন গৈ?
বেগ মাৰি আছে, লেবাৰে।
অ'।
সেইয়াই আৰু নৰখেই, নৰখেই।
গম পাইছোঁ। মই আকৌ ভাবিছিলোঁ আজি তোমাৰ ওচৰলৈ যাম বুলি। মইনো কালি ডিউটি গ'লাটো, আজি নাযাবওঁ পাৰা।
এইকেইদিন কণ্টিনিউ।
অ', মানে এইকেইদিন নাথাকিবাই।
নাথাকোঁ ত্ৰিচ তাৰিখৰ লকে।
দিয়া তেতিয়া হ'লে, ত্ৰিচ তাৰিখৰ পিছত যাম আৰু। ঘৰত যোনদিনা থাকা, সেইদিনাখন ক'বা ফোন বা মেছেজ এটা কৰিবা।
এই এক তাৰিখৰ পৰাই পাবা আৰু।
এ কবা ন। আকৌ ধৰিব নোৱাৰি নহয়, আকৌ বোলে ডিউটি দি দিয়ক। পানী বাঢ়ি গল, কিবা হৈ গল, নিদিয়ে ন।
উম দিয়া।
ঠিকে আছে, এতিয়া কি এঘাৰটা লৈকে নে দহটা?
দহটা। অ নটা পঞ্চল্লিশত ওলাই দিওঁ। দহটা দহ পোন্ধৰত ঘৰৰ পাই যাম।
আৰাম যে ন? ভালেই ন এতিয়া তোমাৰ? গৰম চৰমো ইমান নালাগে ধৰ।
উম।
এই ডিউটিটো বেয়া নহয় কিন্তু।
কামবোৰো অকলে অকলে কৰি থাকিব লাগে।
কিয় আৰু মান নাই।
এইকেদিন নাই। কিন্তু অফিচ বন্ধ নহয়।
আহ।
তাৰপৰা অফিচত চকীদাৰ ল'ৰাটো আছিলে, তাৰ এক্সিডেণ্ট হ'ল, অপাৰেচন ঘৰত বহি আছে এতিয়া। নিজৰ কোনোৱেই নাই আৰু?
এনেই যে দুটা থাকা বুলি কোৱা, যে তুমি আৰু এটা এই চকীদাৰ ল'ৰাটো।
দুটা মানে দহ দিনক দহ দিনটো দুটা দিছে, আমি দুটাই পাঁচদিন পাঁচদিন ভগাই ল'লোঁ।
অহ এদিন এদিন পৰি গ'ল এতিয়া ন?
পাঁচদিনটো সি কৰিলে, একৈছ তাৰিখৰ পৰা পঁচিছ তাৰিখলৈকে মই ছাব্বিছ তাৰিখৰ পৰা।
উম উম। উম যম
উপায় নাই। উপায় নাই আৰু কি কৰিবা?
মই মানে বহুত দিন ওলাই যোৱা নাছিলো যে।
উম বা ঘৰতে এনে সোমাই থাকিব পৰা দি পঢ়ি পঢ়িছা ন।
হেই অলপ চলপ সেইকাৰণে ওলাই
পঢ়া পঢ়া বেয়া নহয়।
এনেই নাই নোলোৱা নহয় নহয়।
এ পঢ়িব লাগে দিয়া এই ছমাহ এবছৰ।
তাকে সময়ত গৈ পেলাই এনেই পঢ়ি পেলাই এক
অহ তে তেতিয়া কেলা একোডাল নহয়। হয় নে, তেতিয়া একোডাল নহয়।
একো লাভ নাইতো।
উম।
মই যি দেখিলো তুমি ছমাহ পঢ়িলেও তোমাৰ লাভ নহ'ব ইমানেই আছে। পঢ়িব লগা, অহ তুমি শে ষ কৰিব নোৱাৰা তাতে সেই জি কে ছেকচনটো আৰু।
অহ।
মই সেইকাৰণে মই বোলো এপাক কপিলৰ ওচৰলৈ যাম। কিবা দুটামান মই সুধিব লগা আছে সুধিমগৈ এই মানুহেই নাই।
চাকৰি কৰা সুখ এয়া। এয়াই সুখ চাকৰি কৰা।
নেপাই দিয়া মাহেকৰ মূৰত দৰমহা কেলা সোমাই থাকে নহয়।
আহ।
তেতিয়াতো মনটো ভাল লাগি যায়।
সেইফালে সেইফালে বৰষুণ দিছেনে?
এইফালে একে দবা পিটা বৰষুণ।
আমাৰ এইফালে সেইকাৰণে অকমান এ ঠাণ্ডা ঠাণ্ডা বতাহ এটা মাৰি আছে হ'বলা।
চৰ্দি লাগি আছে।
কি যাওঁতে ভিজিলা।
এ এই ওথনি ওলাই গলো বোলো কিবা এটা খাই আহোঁগে। ম'মৰ দোকান মই বিচাৰিয়ে নাপালো এইকোনতে।
উম,
এই বোলে চিকেন পকোৰাকে খালোঁগে আহোঁতে ভিজিলোঁ।
উম, এই এই বৰষুণ বিলাকত একো না নাই তোমালোকৰ সেইকোনতে।
নাই অহ, মই চালো কিবা ফুচকা আছে। অহ, ফুচকা আছে তাৰপা আকৌ তোমাৰ এ হেৰি আছে এই চিকেন পকোৰা আছে আৰু
এই যে তোমালোকৰ অফিচৰ পৰা ওলাই যে ৰাইট চাইডে নহয় জানো। দোকানখন উম, চিকেন পকোৰা যে বনাই। আজিকালি মানে কি হ'ল, সেই দোকানবিলাক উ ঠাই দিলে যে, ফাষ্ট ফুডবিলাক সেইকনৰ।
ৰাস্তা কাষত নাই এতিয়া। কিন্তু বেয়া নবনাই দেই।
ভাল বনাই ন?
ভাল বনাই অ', বেয়া নবনাই।
হম।
চাটনি কেইটা ধুনীয়া দিয়ে।
হম। আৰু ফুচকা বিলাকতো থাকেই আৰু।
ফুচকা খাব নগ'লোঁ আৰু, বোলো চিকেন পকৰাকে লৈ যাওঁ, খাওঁগে। আমৰি লাগে ন' অকলে, অকলে? মোবাইলডাল কিমান টিপিবা।
গোটেই অফিচডালত এতিয়া অকলে আছা তুমি? ৰাম।
কিয়? মোৰ পিছতো আৰু, আৰু এটা আহিব, মোৰ পিছতো আৰু, মোৰ পিছতো আৰু এ আহিব ৰাতি দচটাত, সেইডালৰ ৰাতি ডাল
সি দচটাৰ পৰা কেইটালৈকে?
ৰাতিপুৱা ছটা লেকে।
সি শুই থাকে চাগে ন?
শুই দিয়ে আৰু অ'।
কি কৰিব এনে, এনে চাগে অকলে, অকলে?
হেই গোটেই ৰাতিডাল ধেমালি, পৰে অই। নাই, য'ৰ ত'ৰ দিয়ে, য'ৰ ত'ৰ দিয়ে, এইটো ক'ৰবাৰ বালিপাৰা ফালে‌ হ'বলা।
উম।
য'ৰ ত'ৰ আৰু বৰ অসভ্য অফিচটো। অসভ্য ডিপাৰ্টমেন্ট একে অসভ্য ডিপাৰ্টমেণ্ট আহ চব মানুহ হেৰি যায় চব মানুহ হে হৈ যায় ইয়াত আছে বাৰু একো নাই দমহাও সেই আকৌ সেই দমহ কেইটাও নিদিয়ে আহ নটঙি ভাই
দেওবাৰেও যে বন্ধন দিব সেইটোহে আচৰিত,
তাকেইতো দেওবাৰ চেওবাৰ বন্ধ নাই কিনো মান মানে মই বুজি নাপাওঁ আৰু,
মই নিউজ এটা পল মাত্ৰ বুজিছা এই যে তোমাৰ, বাজেট অধিবেশন হৈ থকা নাই বিশ্ববিদালয়ৰ বোলে কিবা টকা কমিছে,
টকা কমিছে নেকি!
উম চৰ্দি হৈছে নাজানো আৰু কিমান দূৰ সত্য মই মানে
এ নাই নাই মানে কি জানা এই যে পথক কেইদিন আগতে যে ওলাই আছিলে যে হেৰি একে ৱৰ্ল্ডৰ বোলে ফৰ্থ লাৰ্জেষ্ট ইকনমী। এইবিলাকে চব ভুৱা আছিলে গম পোৱা এনেই এনে দেখাই দেখাই। এতিয়া এতিয়াই সেই যুদ্ধ দুদিন মান হৈ যাওঁতে গোটেই একে ফোপলা চপ ওলাই গ'ল একোৱে নাই এতিয়া এতিয়া একে লাও লোৱা অৱস্থা। দেখুওৱা হে, এই এই একমাহ দুমাহেই লোড ল'ব নোৱাৰিলে।
এইবিলাক মিছা মিছা এনেই দেখায় ন?
ছা এইবিলাক হোৱাই নোহোৱাই এইবিলাক দিয়ে, মানে সংখ্যা সোপাহ বঢ়াব হোৱাই নোহোৱাই তাইয়া এতিয়া। একে তেতিয়াকে ফৰ্থ লাৰ্জেষ্ট ইকনমি হেট টকাৰ একে অজস্ৰ টকা ভাৰতৰ, বা এতিয়া? এ যু দ্ধ এমাহ নে দুমাহ হলহে অঁ। এতিয়া তো মই ছয় ন ছয় ন খিলো তেতিয়া নাই?
এতি চাওলা আহিলা
একেবাৰে ভাই কি একে ফোপোলা চোৰ এতিয়া এতিয়া টকাই নাই চৰকাৰৰ, অৱস্থাই বেয়া এতিয়া। এনেই ভাই একদম মানে ভুৱা বস্তুবিলাক প্ৰচাৰ কৰে।
আৰু তাতে কি হ'ল গোটেই মিডিয়াবিলাক কিনি পেলালে না। এতিয়া যি দেখাব সিহঁতৰ মন মৰজিমতে দেখা-
অঁ আমি আমিতো চাবই লাগিব এতিয়া--একে প্ৰথমতে বা কি শুনিবা ভাড়াটো অজস্ৰ টকা অজস্ৰ একে
কিমান সত্য মই নাজানো। কিন্তু উ আহ, কিন্তু মানে পেপাৰে-পত্ৰয়ে চাগে অহা নাই নেকি সম্ভৱ।
অঁ,
এই মানুহ এটাই মানে প'ষ্ট কৰিছে আৰু।
অঁ, অঁ,
সেইকাৰণে বৰ বিশেষ
মানে কি কৰিব এতিয়া এতি এতিয়া তাৰ বাহিৰে কি কৰিব তোমাৰ কলেজৰ ফিজ বিলাক বঢ়াব। ইউনিভাৰ্চিটিৰ ফিজ বঢ়াব সেইটোৱেতো। অন্যতো একোৱেই নাই অ', অন্যতো একো একোৱেই নাই সেইটোহে। তোমাৰ এই আগতে এই যে গুৱাহাটী যে পাৰ্কবিলাকৰ যে প্ৰথমতে একে এণ্ট্ৰি ফ্ৰী এতিয়া বিশ টকা, ত্ৰিশ টকা, চল্লিশ টকা ডেৰশ টকা ষাঠি টকা চবতে টিকেট ল' লগাই দিলে যাহ ইলেকশ্যনৰ আগলৈকে একেবাৰে বা
ভুৱা এবিলাক গম পাইছা নে? চব
চ' এইবিলাক চব ভুৱা প্ৰচাৰবিলাক কৰি কৰি মানুহৰ এতিয়া ওপৰত উঠাই ল'লে। এতিয়া দি আছে বাহঁটো, উম।
মানুহবিলাকো মানে
একদম, একদম। তেওঁ বুজি নাপায় ঔ উম, দিয়া, দিয়া। ঠিক আছে দিয়া, গুড নাইট।
কি শুৱা নেকি তুমি?
অ', দিয়া তুমি কৰাচোন ফোন এটা মোৰ এ হেৰি হৈছে।
ৰ' খাচোন ৰখা আৰু দুই মিনিটমান ৰখা। অ', অ', কলৈ নো যোৱা?
তুমি নকৰা ফোন?
মই কৰি আছোঁ, ৰখা মই মাৰিম ৰখা।
অহ, দিয়া।